হেল্ল'।
অহ' কি খবৰ?
তোমাৰ?
আছোঁ দিয়া। ভাত খালা?
খালো, খালো। তুমি?
মই এয়া খাই পেলাই, উঠি পেলাই, এনেই ঘূৰি ফুৰিছোঁ।
ক'ত ঘূৰি ফুৰিছা?
সেয়া পিছফালে, লগত কেইটাই আহিছে ঘূৰি আছোহি। সোমাই আছে মানে গৰম যে।
সেইটোয়ে আজি গৰমটো বেছি দিছে।
অহ' সেই পিছফালে আছোঁ। মানে পখুৰীটোৰ ওচৰত আহিছোঁ হাৱা খাবলৈ।
আচ্ছা। হাৱা খাই চাগে।
অ হাৱা খাইছোগে।
ভাত খালি?
ভাত খাই লৈ, ভাত খোৱা নহ'ল যে হাৱা খাইছোঁহি।
আচ্ছা। ভলে কৈছে কিবা এটা খাব লাগে নহ'লে বেয়া।
সেইটোৱে। ক'ত আছা, ঘৰত নে?
ঘৰতে ঘৰতে, যি গৰম দিছা কি কলৈ যাবা নোৱাৰি।
অহ' বহুত গৰম দিছে।
কলেজ গৈছিলা নে নাই আজি?
কলেজ নাই, কলেজটো গৰম বন্ধই দিছে।
আচ্ছা ঠিকে আছে তেতিহলে।
ক'তো নোযোৱা নেকি? গৰম বন্ধত ঘূৰিবলে।
নাই আজি নাজাও ঘৰত থাকিম। পঢ়িব লাগিব এইবাৰ প্ৰজেক্ট দিছে এগালমান আ
কি পঢ়ি আছে এইবাৰ?
মই তোমাৰ বি এ।
বি এ পঢ়ি আছা ন।
উম'।
ফাৰ্ষ্ট চেম নে?
চেকেণ্ড।
অঁ, অঁ।
তুমি?
মোক সে বি এ ফাৰ্ষ্ট এবাৰ।
আত্ছা মেজৰ কিহত লৈছে?
হেল্ল'?
মেজৰ কিহযত লৈছা?
মাতটো অকণমান ভালকৈ দিয়াচোন, মাতটো ফাটি ফাটি আহিছে।
মেজৰ কিহত লৈছা?
হেল্ল'।
হেল্ল'।
হেল্ল'?
মেজৰ কিহত লৈছা বোলো?
এডুকেশ্বন।
আচ্ছা, এডুকেশ্বনত লৈছো মেজৰ!
উম।
এডুকেশ্বন সহজ পোৱা নি?
অঁ, মোৰ কাৰণে আৰু মাজতে।
আচ্ছা, চোকা মানুহ নহ, চোকা মানুহৰ কাৰণে সহজে হয়।
এ হয় দিয়া। উম, উম, কি লৈছা? কিহত লৈছা?
মই জিঅ'গ্ৰাফি।
অ', জিঅ'গ্ৰাফি!
উম।
জিঅ'গ্ৰাফী কি সহজ মানে?
জিঅ'গ্ৰাফি সহজে, ইমান টান নহয়।
বনাই বনাই লিখি দিব পাৰি ন?
উম, হেইটোৱে।
হিষ্টৰীটোতহে অকনমান অসুবিধা হয়। জিঅ'গ্ৰাফীটো বাৰু বনাই কৰি লিখি দিব পাৰি। উম।
বাকী ঘৰত মাহঁতৰ ভালেই?
অ', ভালেই ভালেই। তোমালোকৰ?
ভালে দিয়া।
বাকি খেলা, খেল খেলিছ নাই এবাৰ?
খেলিছা মানে?
ক্ৰিকেট চ্ৰিকেট খেলা নহয় তুমি, টৰ্নামেট।
অ', অ', অ', অ', খেলো খেলো। খেলিছিলো। তুমি খেলানে নাই?
মই খেলিছিলো আজিকালি নেখেলো আৰু।
কিয় মন নোযোৱা হল?
উম।
যিহে গৰম, বা।
এই গৰমত ওলাই যাবলৈ মন নাযায় কতো গম পোৱা নে?
ইছ, যিয়ে গৰম পৰিছে এয়া গৰমত ওলাই যাব পাৰিলে
জুলাইত কৰবালে, বন্ধত কৰিবলৈ যাবা নাই?
অঁ, বন্ধত যাব লাগিব বন্ধত শ্বিলং যাওঁ চাগে। লগৰকেইটাৰ লগত।
বাহ!
শ্বিলঙৰ পৰা আহাংগৈ এপাক ঘূৰিব পকি।
ঠিকে আছে দিয়া, যোৱা, যোৱা।
উম, যাবা নেকি আমাৰ লগত?
নাই, মই নাযাওঁ।
যাব পাৰিলা হয়, আমাৰ লগতে।
এ নাযাওঁ এইবাৰ।
অঁ, হেৰি নহয় এপটো খোলা কিমান দিনমান হ'ল?
মই?
উম?
মই তোমাৰ দুশ
কিমানমান?
দুশপ
দুসপ্তাহ।
উম, তোমাৰ?
মোৰ তিনিদিন, তিনিদিন হৈছে।
আচ্ছা, এ নতুন ইউজাৰ।
ন, নতুন হৈ যায়।
পেমেণ্ট-চেমেণ্ট আহেনে, নাই?
আহে বাৰু, এইবাৰহে সোমোৱা নাই এতিয়ালৈকে।
আচ্ছা। ঠিকে আছে, প্ৰফিটটো ওলায়েনে ভালকে?
ওলাই বাৰু ওলোৱাটো।
বহুত গৰম দিছে, তাত কেনেকুৱা গৰম?
পুৰা, ফালি দিছে আজি, বতাহ অকনো নাই।
গছৰ পাত এটা, লৰা নাই।
সেইটোৱেই।
ভাল দে হ'ল যে, বন্ধ দিলে নহ'লে আমাৰ বাৰ বাজিলে হয়।
হা
ভালেই কলেজখন বন্ধ হলে নহ'লে যে বাৰ বাজিলে হা
কলেজ বহা সৈতেও যাব নোৱাৰিলো হয় যি গৰম
সেইটোৱ
উ হ ঘৰত কোন কোন আছে
বাকী মাহঁতৰ ভালেই
আহ মাহঁত ভালে এনে ঘৰত কোন কোন আছে তোমাৰ
মোৰ মা দেউতা মই ভন্টি
অঁ ভণ্টি আছে
উম
মোৰ নিচিনা মানে একে মা পাপা ভণ্টি আৰু মই
থিকে আছে
সৰু ফেমিলি বেষ্ট ফেমিলি ভন্টি এইবাৰ মেট্ৰিক দিব
চেম
হা
চেইম
চেম ন
উম
উহ
এই
ফুৰিবলৈ যাম যে বাজেট কিমান ভাবিছা? ফুৰিবলৈ যে যাবা বাজেট কিমান লৈছা?
অ বাজেট, বাজেট মানে ট্ৰিপ লৈ যাম ন চাৰিটা আঠটা ল'ৰা যাব। আঠটা ল'ৰা বাইকত যাম ন তেল চলটো এইবিলাকতো খৰচ আহিবই এনে এনেই লৈ যাম ছিক্স থাউজেণ্ড ছিক্স থাউজেণ্ড মান লৈ যাম চাগে।
আচ্ছা কেইদিন থাকিবা।
বেছি দুদিন থিকিম চাগে।
ঠিকে আছে দিয়া।
তুমিও ওলাব পাৰা নহয়। একেবাৰে ঘূৰিপকি আহিলে।
নাই নাযাও এবাৰ।
গৰমৰ কাৰণে ব গৰমৰ কাৰণে কি ভয় খালা নেকি?
গৰমৰ কাৰণে নহয়। ঘৰত প্ৰব্লেম আছে ন, এতিয়া দেউতাই অকলে ঘৰত প্ৰব্লেম আছে যে। দেউতাক
অ আচ্ছা আচ্ছা অ সেইটো হয়। এনেই এতিয়া পাৰ্ট টাইম জব, পাৰ্ট টাইম জব টোব সেনেকৈ কৰা নাই?
পাৰত টাইম জব নাই কৰা মই দেউতাৰ লগতে বিজনেচত লাগি আছো।
আটচ্চা। আটচ্চাঁ। কিহৰ বিজনেচ?
দেউতাৰ ট্ৰাক ইটাভাটা আছে।
অ অ অ
ভাতাতে লাগি আছো।
উম। থিকে আছে।
তুমি কি কৰি আছা এতিয়া? সেইটো বে আজিকালি ভাত ভাতাত ময়ে থাকা হল দেউতা গাডী ঘোৰা চাই থাকে আৰু।
এতিয়া ঠিকে আছে ত কিয় আৰু যব বুলি ক'বলৈ মাটো ফাটিচে নেকি?
নাই। নাই।
মানে জব বুলি নহয়, মোৰ মানে দোকান এখন আছিলে মোৰ দোকানখন মানে কি পাৰ দোকান আছিলে আগতে মানে। দোকানখন মানে দোকানখন মানে এনেকুৱা হেৰিৰ দোকান নিচিনা, কাপোৰৰ দোকান নিচিনা। তাৰপিছত সেইখনত মানে আমাৰ আমাৰ ভিতৰত মানে এখন কি বুলি ক'ম শ্বপিং মলৰ নিচিনা বুলি ক'ব পাৰি আৰু তাত মানে মান হেনো চোৱা চিতা কৰিব দিবৰ কাৰণে তাত সমান তা মানে তাতে সেইৰি নহয় আৰু। তাৰ পাৰা তেতিয়া তাপে ওলাই আহিলে ন সেই কাৰণে তাতে থাকোঁগৈ আৰু
ঠিকেই আছে। এইটো কিবা এটা গৈ থাকিবে গম পাইছা। নহলে মানে বহুত প্ৰব্লেম হয়। এতিয়া তোমাৰ খৰচ কিমান দেউতা উঠাবলৈ ন। বুজিছা?
আহ
নিজৰ ইনকামত লাগে এতিয়া।
ন কৰ্চ কৰিব নোৱাৰে
হাআ বাকী ভণ্টীয়ে পঢ়া-শুনা কৰিছেনে নাই? ফাইনেল দিব নহয় এইবাৰ।
কৰি আছে তাই।
ৰিজাল্ট, পাৰ্টি খাবলৈ যাম আৰু ন।
অ', অ', ঠিকেই, তুমি আমাৰ ঘৰত আহিবা মই তোমাৰ ঘৰত যাম নহ?
অ', হ'ব
আমাৰ এজন মোবাইলটো লৈছিল লৈই থকাৰ পাছা তাক খং।
হা?
আমাৰ এজনী মোবাইল আছিলে, মোবাইলতে লৈ পিনে থৈ দিলো।
অ একে আৰু একে কণ্ডিচন।
এতিয়া পেট পেত আছে, কাজিয়া তাক মোবাইল লাগে। উম।
মোবাইল
কি কৰে জানো কাৰ মূৰটো পঢ়ে জা
দুমাহ মানেই হ'ল মোবাইল আঁতৰ কৰি দিলো, মোবাইল চোবাইল বোলো দৰকাৰ নাই পঢ়ি ল'।
মই কৈছো, তই কেইদিনমান পঢ়ি ল' অ', সেইটোৱে। মই কৈছো, এতিয়া কেইদিমান পঢ়াত মন দে।
ইমান নুশুনেতো কথা নুশুনে আমিও তেনেকুৱাই আছিলো বাৰু, আমিও একেই।
আমাক মায়ে ক'ব হেনো পঢ়িলি নে, পঢ়ি থাক।
অহ।
এতিয়া তই মোবাইল টিভি হেনো মোকে মাৰিব
সেইয়াই আৰু, কি ক'বা মানে
এ হ'ব দিয়া, পিছত ফোন কৰিম তোমাক।
অ', অ', পিছত ফোন দিয়া, হ'ব দিয়া।